হেল্ল'।
অ ক।
কি ভাত খালি।
খালোঁ খালোঁ তই। খালোঁ খালোঁ।
নাই এ মই ৰাতিপুৱাই খালোঁ ৰাতিপুৱাই খালোঁ মই।
আচ্ছা ঠিকে আছে দে বাকী খবৰ খাতি ভাল। খবৰ খাতি ভাল।
ন ত ক অ।
ভালে ফিল্ডলে নাহ যে আজি কালি লগে এৰ ভালেই বোলো। নেট প্ৰব্লেম হ'বলা- ফিল ফিলডলে নাহ যে কিয়?
যাম যাম।
কেতিয়া আহিবি সদায়তো যাম বুলিয়ে ক কেলা কিন্তু আহিহে নেপাওঁ।
আজি সন্ধিয়া ওলাবি- আজি দেওবাৰ-
অকে মই হয়তো নাথাকিব। অ মোৰ বৰঙগ যাবাৰ মই বৰঙগও যাব পাৰো মানে গম পালি পালেই বজাৰ বজাৰ বজাৰ কৰিবলৈ যাম এ গৰমত ভাত নোখোৱাকে থাকিব পাৰিবি- পৰমত নগৰে সেইটো কাৰণে আবেলি যাম বুলি। গৈছো না লোৱা সেইকাৰণে আবেলি যাম বুলি কৈছো।
অ। অ উম। উম।
বাকী হেৰি ভাওনাৰ কথা হ'ল কি হ'ল ভাওনা,
অ জুলাইত বিশ তাৰিখে মিটিং এখন-
মিটিং দিলে নেকি?
অ। জুলাই।
মোক গ্ৰুপত এড কৰি দিবি মই গ্ৰুপত নাই।
মেছেজ দিব গ্ৰুপ কিয় নাই ভাওনা গ্ৰুপ- তোত নাই।
নাই নাই নাই।
বিশ তাৰিখে মিটিং হব।
এড কৰি দিবি। চ চ। ক ক।
হেল্ল' বিশ তাৰিখে মিটিং হ'ব। তাৰ পিছত অ বোলো বি- বিশ তাৰিখে মিটিং হ'ব তাৰপিছত আগষ্টৰ পৰা অখৰা।
আৰু ভাওনা, হ'ব ছেপ্তেম্বৰত কিমান তাৰিখে- হা। ঠিকে আছে আখৰাটো বহুত জল্দি পৰা আৰম্ভল দেখোন।
হ।
এ নহয় কষ্ট অ দলেখন হ'ব। আহ আগষ্ট দহ পোন্ধৰ তাৰিখ-
তথাপিও জল্দিয়ে হৈছে, না লাগিছে।
শুনিছ-
শুনিছো তো
কিয় জল্দি তই- মাতৃভাষা ধুব প্ৰথম দুখন দুখন আঠ শুনিছ।
খন নাথালে অ সেইটো হয় বাৰু অ সেইটো হয়। দুখনাত যেতিয়া অলপ লাগে আৰু সময়
দুখনাত এইপিনে মাতৃভাষাত
উম মাতৃভাষাতো আমাৰ ইয়াত হোৱা নাই প্ৰথম
এতিযাব
হয় নাই মাতৃভাষাতটো আমাৰ ইয়াত এবাৰ হোৱা নাই এবাৰ প্ৰথম হ'ব।
প্ৰেক্টিছ কৰিব অ অ সেইটোৱে প্ৰেক্টিছ কৰিব লাগিব ন।
সেইটোৱে কি ল'বি এইবাৰ তই? কখি প নখি । না প্ৰথম দিনা নাটখন কি?
প্ৰথম দিনাখন কি হ'ব নাজানো কিন্তু দ্বিতীয় দিনাখন সেখন হ'ব, আহ প। ফিক্স হোৱা নাই দ্বিতীয় দিনাখন নিঃসিংহ যাত্ৰা নহ'ব। নে নিসিংঘ।
ঠিকে আছে দে ত প্ৰথ ছেকেণ্ডদিনাখন ল'বি চাগে, ভালেই হ'ব দে অ নি নিৰসিংহ মই নাটকখনক অকমান বুজাই দিছো মই মানে প্ৰথম মানে কি মই একোৱে নলওঁ।
নাৰক,
শুনিছ নাই?
নাটকখন মানে অ অসমীয়া হয়‌।
ত
নাটকখন একচুৱেলি ষ্টাৰ্ট হয়- হেৰি বৈকুণ্ঠত থকা দুটা পহৰা দিয়াত জয় বিজয় পৰা জয় বিজয় মানে নিজ যে ইিহঁতে বহুত গৰ্ব কৰি দিছিলে যোনটো ভৱন চলে মানুহে তপস্যা কৰি আহিব নোৱাৰে, আমি তাৰে হেৰি দুৱাৰ পালৰ কাম কৰো তেনেকে বৰ অহংকাৰ হৈ গৈছিলে তেতিয়া কি হ'ল। তেনেকুৱা সময়তে চাৰি সিদ্ধ ব্ৰ
কছে অহ চাৰি সিদ্ধ আৰু বৈকুণ্ঠ লে
বৈকুণ্ঠত সোমাব নিদিয়ে,
অহ
উ জয় বিজয় নিদিয়ে এতিয়া জয় বিজয় খাপ দিয়ে খাপ দি দিয়ে। জয়।
চাপ দিয়ে।
খা জাৰে অসুৰ উদ্ধাৰ কৰিবগে সেই যমান অৱতাৰ লৈছিল। কেছটো সেইটোৱে।
আচ্ছা তোৰ নেটৱৰ্কতটো ভাল হয় নাই।
তাৰপিছত তাৰপিছত কিতু হয়গে তাকো হিৰনকখিপুৰ হিৰনাক্ষ
গম পালোঁ ৰে বুজিলো। অ শুনিছোঁ।
উম, তাৰছত ভগৱান মাৰে প্ৰহ্লাদ
ত' এতো ভাই নেটৱৰ্ক অলপ ভাল জেগালে যা ধেত
কেনে
ঠিকে আছে বাৰু প্ৰথম দিনাখন মানে এতিয়ালৈকে ঠিক হোৱা নাই?
প্ৰথম দিনাখন ঠিক নিদিয়ে ন ম আছে মানে শুনিছ